হেল্ল', অহ। এই, আছোঁ। ত ', দিয়া, তোমাৰ ভালনে?
অ', ভাল- ভাল। মোৰ এটা কথাহে আছিলে
কোৱা,
মানে, মোক কালি বিচায়ে ডাকিলে।
অ'। এই বিচা, এতিয়া মানে বৰষুণ, বৰষুণৰ বতৰ যে, বিচা মানে, বহুত হৈছে। কালি নহয়, পৰহি দিনাখন মোৰো হে একেই গতি
অ', হয় নেকি? অ', -অ', - অ'। সেইটো হয় পিছে। উম',
এই ৰ', বোলো, গছকেইজোপা মানে অলপ বৰষুণ পৰি বেয়া হৈছিলে ঠিক-ঠাক কৰি থাকোঁতে, তাতে আছে আছিলে নে কিয়ে জানো, এনেকুৱা খজুৱাইছে তাৰপিছত তুমি কি কৰিলা? কি?
কৰিলা মানে সেই আৰু উম হেৰি ফাৰ্মাচীত গৈ এটা পাউদাৰ নিচিনা মলম আছিল সেইটো আৰু প্ৰথমেতো সেইটোৱে ল'লো। কিন্তু মোৰ বহুত দেৰিকে কথা এটা মনত পৰিলে। কিবা চূণ অকন লগাই
অ', চূণ অকমান কাণত কাণ খনৰ আমি যে ঠিলা লগা অ, সেইখ খিনিত কাণত দুফালে দুটা, আকৌ বোলে ডিঙিত টো লগাই থ'ব লাগে। মইয়ো লগাইছো বাৰু, তাৰপিছত আৰু এটা কি কয় জানানে? এই আমাৰ যে, উম তোমাৰ হেৰি এই কলগছ যে কলগছৰ পৰা হেৰি এডাল এই ডোল, মানে কলগছৰ গাটো পৰা আৰু এডাল দীঘলকে হেৰি টনিব লাগে। মানে ৰছী নিচিনাকে আৰু টানি পেলাই সেইটো ডিঙিত মালা নিচিনাকে
এই যে আহ
আহডাল ওলাই অ, অ, সেইটো আহডাল পিন্ধি থাকিব লাগে বোলে, তেতিয়া বোলে বিছা হেৰি নহয় কিন্তু চেকচেকনিটো কমে কিন্তু দেই, এনেকুৱা নহয় যে সেইটোত কোনো মানে হাঁহি উঠা কথা। কিন্তু সেই জেতুকা বনেও আহে। খুব খজুৱাই থাকে নহয়। অনবৰত যে চে, চতচতাই, চিতচিতাই থাকে সেই চিতচিতনিটো কিন্তু নোহোৱা হয়। কমি কমি আহি থাকে
অ'এই বা খজুৱাই খজুৱাই অৱস্থা বেয়া একে বাৰে আৰু যিখিনি জেগাত হৈছে সেইখিনিত টো খোজাইয়ে আকৌ নোহোৱা জেগাবিলাকতো অকণ অকণ পিৰপিৰণি উঠে।
হয় হয়, এই বহুত বেয়া হয়, এ মানে ছালখনো কিবা কিবা নিছে
উম, উম, উম, অহ অ ফুলি যায় হয়, কপানো আহিল জানো, এতিয়া সেই আপুনি কওঁতে মনত পৰিলে আমৰ ছিজন নহয় জানো?
অ আমৰ আম গছত থাকে অ বিহ বিভিন্ন গছতে বাঁহ লয় সিহঁতে ছজিনা গছতো বাঁহ লয় আমাৰ সেই খুৰীহঁতৰ ঘৰ ছজিনা গছ এজোপা আছে গছ জোপাত যদি তুমি ওপৰলে চালা এক একেবাই মস্ত দিন দীঘলীয়া এটা মানে হেৰি মি তাৰ বাঁহ গছজোপা গাটো ক'লা চপৰা চপৰ কি কি মানে সেইটো যোগাৰ লাগে লগাব লাগে তোমাৰ এই কি কৰে খুৰীয়ে এ উম কাম কৰা মানুহ লগাই যে সেই দীঘলকে বাঁহডাল ঠিক কৰে বাঁহডালত কাপোৰ লগায় কাপোৰ বান্ধি কাপ ক কেৰচিন তেল বা এনেকুৱা জ্বলা কাপোৰ আৰু কিবা তেল অকমান দি পেলাই জ্বলাই দিয়ে দি পেলাই সেইখিনি পুৰি পেলাই। নহ'লে বিছা নমৰে নহয় গাত ধৰা তুমি তেনেকুৱা এনেকুৱা বস্তু ঢালিব লাগিব ধৰা হিট হওক এনেকুৱা কিমান হিট মাৰিবা ন তেনেকে পৰি দিয়ে গছক ওপৰত হয় যে
হিত মানে সেই আমি যে ক
আমি যে অ অ অ তেনেকুৱা হিট মাৰিলেও মৰে কিন্তু ওপৰত কিন্তু ইমান ওপৰলে কেনেকে হিট মাৰিব মানুহে ন ওপৰত উঠিব অ উঠিবও নোৱাৰে নহয় ওপৰত অ জুইটো লগাই দিয়ে গাটোতে আৰু বিচা পেলাই এটা গাত পৰি পৰি পৰি থাকে এডাল এডালকৈ
অ হ যা এই গাতে মানে গছডালৰ গাতে লগাই দিয়ে নেকি
অ মানে বিশ্বাসকেইডালৰ গা ওচৰত জুইটো তাপটো দি দিয়ে সিহঁতে মানে গৰমত খহিব নোৱাৰি পৰি - পৰি আহে যে তলত। পৰে তল এতি জ্বলাই দিয়ে গাঁ।
জন উম', মানুহৰ গাৰ ওপৰতে পৰিব দেখোন।
নাই - নাই মানে অকণ আঁতৰ পৰা লগাই ন দীঘলীয়া সেইকাৰণে। দীঘল বাঁহৰ কামি এদাল লৈ যাতে ধৰা আতৰ পৰা দিলে ধৰা ধালি-ধালি সিহঁতে কৰি থাকিব অ' তেনেকোৱা কৰে আমাৰো আগতে আইতা হতক দেখো তেনেকে। কেই কামি এডালত কিবা কাপোৰ লগায়, আগতেতো কেৰাচিন তেল ঘৰত আছিলেই ন এভেইলেবল আজিকালি হে নাপাই সেই তেনেকে তেলত ডুবাই ম'বাইলৰব কাপোৰখন জ্বলাই লৈ মাৰি থাকে কিনোকৰা তাৰপিছত ধুবলৈ নহ'লে আকৌ পৰুৱা বহবিলাকো ভাঙে তেনেকে
আহহহহহহ হয় দিয়ক এইবিলাক আগৰ দিনৰ যোগাৰ আৰু ন
হমমমমম আজিকালি সেইবিলাক কেমিকেল ন হম
বেয়াহে স্বাস্থ্যও বেয়া হয়।
উম তাৰমানে সিতটো মাৰিলে যেনেবা সিতটো ইমান বেয়া গোন্ধাই নাক একেমোকে সোমাই যায়
উম এইটো উপায়ে ভাল আৰু
উ কিন্তু আজিকালি কেৰাচিন তেল নাপাই ন তেনেকে বে নেবেচে হ'ল, আগতে, আগতে তোমাৰ হেৰিত আহে আ, ৰা মানত আহিছিলে আজিকালি নাহে আগতেতো আমাৰ এইফালে তোমাৰ কেৰাচিন তেলৰ হেৰিখন আহে সে আৰু মানে ৰিক্সা এখনত মানে গেল সিহটো আহে আৰু এখনন বজাই বজাইহে যাক যিমান লাগে আৰু তেনেকৈ দি দি যায়।
এই মোৰ উম মোৰ বোধয় এই এ এই যে উম এইটো কি বুলি কয় অসমীয়াত এ ডাউৰিটোক
অ যৌতুক যৌতুক অহ, সেইটোত যৌতুকৰ কাৰণে বহুতোকে জ্বলাই যে, অহ, অহ বন্ধ কৰিছে। তেনেকুৱাই তেনেকুৱাই মোৰো মানে হেৰি লাগিছে অ', কাৰণ আগৰ দিনতো কেৰাচিন আমাৰ থাক থাকে ন সেইটো দি পেলাই জ্বলাই দিয়ে ন? আগতে বহুত
অ', অ', অ', আৰু এনেও কিবা এনেকে কিবা কিবি হ'লে, সেইবিলাকো শুনা দেখিছো নহয় সেইটো কাৰণেই চাগে বন্ধ কৰি দিছে হয়। উম, উম, উম, সেইকাৰণে পেষ্টিচাইডছ আৰু আজিকালি।
উম, তুমি এটা হেৰি কৰিব পাৰা দেই যদি তোমাৰ বিচাদাকাৰ শে সেইখিনি ভাল হোৱা নাই। এ আমাৰ কেচাঁ মি ঠাতেল। টো যে কেঁচা মিঠা তেলটোত তুমি এয়া চোনটোৱে চনটো লাহেকে সানিবা মিক্স কৰিবা মিক্স কৰি য'ত য'ত গুটি গুটি হৈছে। তাতে সানি সানি চাবাচোন প্ৰথমে অকমান হেৰি লাগে জল লে লাষ্টত মানে সেই বস্তুটো আমোৱা যায় পিছত গাটো ধুই দিবা আৰু।
উম, উম, উম, উম, তেনেকে তেনেকে যদি লগাও কাপ পৰহত
অ' তোমাৰ ধৰা অ' সেইটো লাগিব কিন্তু হাতে ভৰিয়ে তুমি সানিব পাৰা ন বা মুখত লাগিছে অকণমান সানিবিল তেনেকৈ অ অ অ চকলাবিলাকত সানি সানি দিম অকণ অকণকৈ
গায় চাই সানি দিব পাৰিম নেকি
টো কমাই ল'বা মিঠাতেলৰ লগত চণটো মিক্স কৰিবা মিক্স কৰি গাত সানিব পাৰি তাৰ মানে তেনেকে একেবাৰে লোচন খানা দিনা হ নি বা এই যোনখিনি ধৰা গোটি গট হৈছে তাত গাত লগাই লগাই দিবা তাৰপিছত অলপ সময়ৰ পিছত ধৰা তুমি যদি আৰাম পাইছো বুলি ভাবি চা এতিয়া তেতিয়া তুমি ধুই দিবাগে তেনেকুৱা কৰি চাবাচোন বাৰু কাৰণ ধৰা কলগছটোত তো ওচৰে পাঁজৰে নাপাবও পাৰা ন
অ
উম নহ'লে আৰু সেইয় আৰু পাউদাৰ পাউদাৰ আৰু সেই
পালেওনো কি হব এতিয়া কোনেনো দোল ছিগি আনিব আৰু আজিকালি আৰু সেইটো এটা কথা হ'ল
সেইবিলাক নহ'লে পাউদাৰ আৰু গাটো ধুই লোৱাৰ পিছত গোটেই গাতে পাউদাৰখিনি পেনৰ তলত শুই থাকে স
অ অ আ আপোনাৰতো এতিয়া কি কেনেকে ঠিক কৰিলে
তেনেকেইে মই সেই ঘৰুৱা যোগাৰ লগালোঁ মই মানে সেই ফুলনিক কাম কৰি আছিলোঁ আৰু বৰষুণ পৰি ফুলবিলাক ধৰা অকণমান হেৰি হৈ গৈছে ন গছবিলাক হালি হালি গৈছে তাতে মানে মই সেই বাঁহত কামি কিছুমান আছিলে তাত তাকে আনি আনি মানে গ ইতিমাৰিমেই আছিলোঁ হয়তো সেই কেনোবা গছৰ মানে হেৰিত হয় নহয় এইটো ছিজনত পখিলা ধৰা কণী পাই থৈ যায় ন পাতবিলাকত ধৰিব নোৱাৰিলো তাৰপিছত যেতিয়া হ য়া পিছদিনাখন মই মানে এ সেইনাখনতো একো কৰিবই নোৱাৰি দিনাখন মই চালোঁগৈ চাই পেলাই দেখিলো মানে তোমাৰ এই আমাৰ ফুলগছ এজোপা আছে আৰু ম নামটোহে মনত নাই গধূলি গধূলি গোপাল নহয় এই বগা বগা যে ফুল ফুলে ধুনীয়া গোন্ধাই যোয়
অ উম ম পৰাজিতাহে কিছুমান তৰা।
নহয়, নহয়। গোন্ধ থকা যে এ ৰ'বা গুটি মেলা নহয়, নহয় অকল বগাই ফুল ফুলে নামটো মনত আহিলে মই পিছত জনাম বাৰু সেই গছজোপাত মই মানে মন কৰিলোঁ সেইখিনিত যাওঁতেতো মোক ডাকিলে ন'। ত' মই ভালকে চালো যে সেই গছজোপা মানে পাতে পাতে ডালে ডালে বিছা।
অ'। লে এই য'তে ত'তে পাৰে মানে ন' কণী?
অ', বিচাৰে কণীটো পাৰি থৈ গুচি যায় তাৰ পিছত সিহঁতে নিজে হেৰি হয় ন' বিছা কি কয় পখিলাই কণী পাৰি থৈ যায় তাৰপিছত বিছা পখিলা পাইটো বিছা হয়গৈ তাৰপছত কোকক কহিলা হয় নাইকিয়া হয় বুলি কয় আৰু নাজানো কিছুমানতো তেনেকেই নাই। সেই তেনেকুৱা তাৰ পিছত আৰু কি ক' কৰিবা এতিয়া মানুহ আহালে বাট চাই আছো তাতে মই উপায় নাই হিট মাৰি দিলোঁ গছজোপা বোলো মৰিলোও মলক আৰু বিচাকেইটা মাৰক। তাৰ পিছত সেই কাম কৰা মানুহ এজন আহ আহিব এই দুদিনতে তেতিয়া তেওঁ সতোৱে গছজোপাই কটাই দিব। কলা, কলা, কলা, কলা বিচাৰিছে ফুল গছে ফুল গছে মানে গছজোপা এই গুডৰিটোত কটাই দিম আৰু শিপাহ সতেওালি নিদিওঁ। তাৰপৰা আকৌ নতুন পোখা আহিব উম, সেইবিলাকেই ভাবি আছোঁ আৰু।
তাকে এতিয়া আৰাম পাই ছে নে নাই জি খিনি জেগাত ডাকিলে
তেতিয়া পালোঁ। পালো আজি তিনিদিন মান হ'লটো আৰাম পাইছো। অ', তেনেকৈ চূণ লগাই থলোঁ আকৌ সেই কাণত চূণ ডিঙিত চূণ অ', মিঠাতেল দি সানিলো সানাৰ পিছত আৰু সেই এনেই বগা চূণটো মানে কাণত কাণফুলিৰ লগত
অ', সেইখিনিত অ', দেখিবও ভাল লাগে কিবা এটা সেইফিলে দিলে উম, উম। অ', অ', অ', অ তাকে ঠিকেই আছে আৰু। উপায় নাই। তাকে এই আগৰ দিনৰ যোগাৰবিলাক ভাল।
সঁচাই ক'বলৈ গ'লে ভাল, কিন্তু দেখিলে হাঁহে। অ', কৰিবাচোন ভাল পাব পাৰা জনাবাচোন ভাল
উম, উম মই জনাম মই জনাম যে মই কৰি চাম এ এনেই আৰাম পাইছো বাৰু কিন্তু নাই সেই চূণটো দিলে যেনেকুৱা এটা ইফেক্ট হয় ন সেইটো সেইটো দি তেনেকুৱা হোৱা নাই বাৰু মই কৰি চাম বাৰু মই জনাম আপোনাক ঠিক আছে ঠিক আছে